হেল্ল', হেল্ল' শুনা পোৱা নাই।
হা। অ'হ', পাইছো। কিবা টি চাৰ্ট সৰু কৰি চুটি কৰি অনা নাই।
টিচাৰ্টো মই কৰা নাই এতিয়া।
অ' টিচাৰ্ট বোলে চাৰ্ট কেতিয়া কৰিবি।
আজি কৰিম বুলি ভাবি আছিলো মই ভাটিবেলাত।
কালিওঁ পেপচিনাৰ ৰানী গৈ। নহয় কালিও কৰিলে পাৰিলে হয়।
কালি মই ৰাণী গৈছিলি যাৱাতো কিন্তু মানে কিবা মাংসলৈ আনি ভাগিছিলোঁ মই।
খালি চিকেন আনিছিলা।
অ' চিকেন আনিছিলিকেই চি নাই। চিকেনি আনিছিলি তাৰপিছত কৰিজা। কলিজা অলপ আৰু চিকেন এইটো মাংসটো অলপ। তাৰ পিছত লৈ আনি, আনি কিনি মানে ৰুমত বনাইকিনি খালো আৰু আমি।
ইমান! আজি যাম চাকে যাম বুলি ভাবি আছিলি। কিন্তু এতিয়ালৈকে পইচা অহা নাই মই ঘৰত খুজি আছিলি কিন্তু পইচাটো দিয়া নাই। নাই।
উ'ম।
পাছত কি হয় চাম ৰ?
কিবা মইনা চেণ্টে। এটা তপ অৰ্ডাৰ কৰিছো।
তাতে কি কিবা পাৱো আৰু কৰিবা পাইছে নেকি?
নাই পোৱা নাই পোৱা আগত আগৰৰ মানে ফিফটি ফৰ ৰুপিজ আছিলে নহয়।
ফিফটি ফ'ৰ।
অ' ফিফ্টি ফ'ৰ ৰুপিজ মানে ফাইপ হাৰ্টৰেট পাইছিলো নহয় আৰু মই গোটেই খিনি ইউচ কৰা নাছিলে ফিফটি ফ'ৰ ৰুপিজ ৰৈ গৈছিলে আৰু মানে কিমান? অ ওৱান নাইনটি নাইন, ওৱান নাইনটি নাইনৰ টপটো।
উম!
ওৱান নাইনটি নাইনৰ টপটো অ মানে অ অৰ্ডাৰ কৰিছো মই। ত্ও ফিফটিফৰ ৰোপিচ পেমেন্ট টো কৰিলো আৰু বাকীখিনি ওৱান ফৰটিটা ৰোপিচ আছে আৰু দিব কাৰণে আৰু কেচ অন ডেলি দিতে দি দিম বুলি ভাবিছো, পইচা পালে আৰু পইচা নাপালে পিছত কেনচেল কৰি দিম।
উম
মোৰ একাউণ্টৰ পৰা অৰ্ডাৰ কৰা পাছত মোৰ মনত পৰিছে যে মোৰ একাউণ্টে এতিয়াও কিমান থ্ৰী হাণ্ড্ৰেড চামথিং আছে নহয়। কইনচটো তাৰ পৰা মই অৰ্ডাৰ কৰিলে, লাইক নাইনটি নাইন পইন্ট ফাইভটো মই কইনছৰ পৰা দিব পাৰিলোঁ হয় আৰু পাছত কেছ অন ডেলিভাৰীতে মই খালি নাইট নাইন পইণ্ট ফাইভ দিলে হ'ল।
আৰু তুমি কৈছিলি নহয় মানে ভণ্টিৰো কিবা হোৱা নাই, অৰ্ডাৰ হোৱা নাই বুলি কৈ আছিলে
মানে অৰ্ডাৰ হোৱা নাই, মানে অৰ্ডাৰ হৈছে আধা কইনছত পৰা কাটিব আৰু আধা পইচা, মানে নিজে দিব লাগিব।
মানে ফিফটি-ফিফটি।
অঁ!
মানে অ-অ কিমান পাঁচশ-পাঁচশ টকা যদি মানে পইচা সোমাইছে একাউণ্টত তাৰপিছৰে পাঁচশ টকাত মানে কিবা অনলাইন কৰিছে আৰু অনলাইন কৰাৰ পাছত কিমান দিবা লাগিব?
লাইক টুফিফটি ক‌ইনছৰ পৰা কাটিব আৰু টুফিফটি আমি নিজে দিব লাগিব।
অঁ ত' ফিফিটো মানিৰেহে পাব আৰু।
অঁ টুফিফটি ৰৈ যাব আৰু বেলেগ অৰ্ডাৰটো টুফিফটি বস্তু একজামপোল টুফিফটিৰ বস্তু অৰ্ডাৰ কৰিছা তুমি তাতেও ওৱান টুৱেন্টি ফাইভ ৰোপিচ কাটিব। আৰু ওৱান টুৱেণ্টি ফাইভ ৰুপিজ আমি নিজে দিব লাগিব।
ফিফটি-ফিফটি এনেকুৱা কৰি দিলা আৰু অ।
আগতো ডাইৰেক্ট ফ্ৰী দিয়ে নহয় আৰু এতিয়া কি হ'ল জানো আৰু।
কতে আৰু মানে ফ্ৰী দি থাকো এটোৱ মানে কোম্পানীত কিবা হয় ন।
সেইকাৰণে মই এতিয়া ভাবিছোঁ মানে পাছত আকৌ ভন-ভণ্টীয়েও কল কৰি ম তাৰ পৰাই একাউণ্ট লয়, একাউণ্ট লৈ পিনে তোৰ টপটো অৰ্ডাৰ কৰি চাম। সেইটো চেইম টপ মই অৰ্ডাৰ কৰিম, অৰ্ডাৰ কৰা পাছতে ওৱান নাইনটি নাইনৰ অৰ্ডাৰ কৰিলে মই নাইনটি নাইন পইণ্ট ফাইভ ৰুপিচটো কইনছৰ পৰাই কাটিব আৰু মই পাছত ডেলিভাৰী টাইম দিওঁতে নাইনটি নাইন পইণ্ট ফাইভ দিব লাগিব। নহয়।
উম!
আৰু মোৰ একাউণ্টৰ পৰা অৰ্ডাৰ কৰাটো কেনচেল
উম!
উঠনিও কল কৰি আছিলোঁ অঁ। অনলাইন এ মোৰ ৰিচাৰ্জ নাই নহয় ত হোৱাটএপৰ পৰা কল কৰিছোঁ এ অনলাইন নাছিলে ত আকৌ লগৰৰ ফোনৰ পৰা কল কৰিছোঁ। ৰিচিভে কৰা নাই, কল বেকো কৰা নাই এতিয়ালৈকে।
পাছত ক'ল কৰিব চাগে?
জানো আৰু কৰিব নে নাই।
এতিয়া ঘৰত নাই চাগে।
আজি চান দে নহয় ক'ত যাব?
চান -চান -চানদে হ'লেও আৰু এতিয়া কি বুলি কয় এইটো? উমছিল, লৈছেনা ঘৰত? পু পু--হয়টো
হলেও--অ পলু। থাকিলেও, স সদায় থুৰেণা পৰ্বত থাকিব?
পাতাটো লৈ আনিব লাগব' বনোৱা, এইটো খোৱাব লাগব', নহ'লে এইটো মৰি যাব, চব্‌ বতু
এনিটাইম লগত থাকিব নালাগে নহয়, খালি ইটো পাতাটো কি কয়? হেহ-সেইটো দিলে হৈ গ'ল আৰু যেতিয়া শেষ নহয় তেতিয়াাটো চাব বন্‌না নালাগে যেতিয়া শেষ হ'ব তেতিয়াাহে আকৌ চেঞ্জ কৰি দিব লাগিব ন'।
মেক্সিমাম লগে লগে খাই দিয়ে না পু--বিলাক, লগে লগে খোৱাৰ পিছত আৰু লগে লগে আনিব লগা হ'য়। মানে, ষ্ট'কত ৰাখিলে ভাল আ ষ্ট'কে ৰাখা থ'লে ভাল না।
ৰাতিপুৱা দিব নহয়, ৰাতিপুৱা দিলে লাইক বাৰট মান দিলে হল, আৰু বাৰটা মান দিলে আকৌ গুধূলি দিলে হ'ল আৰু গুধ ধূলি দিয়াৰ পাছত ৰাত ৰাতি--নটামান, ইমান টাইমত দিলে হ'ল আৰু তাৰ পাছত ৰাতি দিলে, ডাইৰেক্' বেলেগ দিন মই ৰাতিপুৱা দিলে হ'ল। ইমান এনি টাইম টেন-ফৰ আৱাৰ্চ থাকিব নালাগে নহয়। আৰু ভাত- চাত খোৱাৰ পাছতটো ৰেষ্ট কৰিব নহয় তেতিয়া তাই কল কৰিলেও হ'ল নহয়। তেত কিয় কল নকৰে?
অঁ এতিয়া চাগে মানে লৈ আনিব দিছে চাগে না? মানে, নাই কি জান। সেই কাৰণে ৰিছিভ কৰা নাই।
হ'লেও কল বেলটো কৰিব পাৰে নহয়।
পাছত কৰিব চাগে? পাছত ধৰা ৰখিবও তাৰপিছত
ওৱান আৱাৰ, ওৱান আৱাৰ মান হ'ল।
ৰখিব আৰু একঘণ্টা মান ৰখিব তাৰপিছত কল নকৰিলে আৰু ফিছি কল কৰিব তুমি।
ঔঁ যা, মই কল নকৰোৱে।
পাছত কল কৰিবি। এতিয়া ঘৰত অঁ--ভণ্টি আৰু ভাইবিলাকটো আছেই চাগে?
আছে, থাকিব হেতি ঘৰতে থাকে। ফনো হেঁতিয়ে ইউজ কৰি থাকে, হেঁতিয়ে চাই থাকে।
সেয়ে আৰু গৰম হ'য় না, গৰমৰ কাৰণেও।
আঁ কি গৰম, গৰম হ'লেও ফোন নধৰে নেকি? ফোন ইউজ নকৰে?
হোঁ হোঁ হোঁ-ফোনটো চা ফোনটো চাই কেতিয়াবা এ নহয়, কেতিয়াবা এনেকুৱা হ'য় না মানে, অঁ কতা কবলে মানে, কৰিবলে মানে মন নাজায়, এনেকোৱা হৈ যায় না কেতিয়াবা এই কাৰণে মানে কিছুমান মানুহ বিলাক মানে ৰিচিভ নকৰে।
হ'লেও, কল বেক কৰিব পাৰে নহয়। কি, কিয় কল কৰিছা? কিবা কাম আছিলে আনকি মই কালি, কালি, কালি গোট্ উঠুনিও কল কৰিছো নহ'য়, তেতিয়াও কল আঁম ভণ্টি ৰিচিভ কৰিছিলে, ভণ্টি আৰু ভাইটি দুইজনে কৈছিলো মাঁ, মাঁ আহিলেই কল কৰিবি দিবি হাঁ বুলি আৰু কৈছিল আ ন নাই কলে কৰো নাই, কল কৰা নাই মোক
পাহৰি চাকি পাহৰি গিচি সতে
আজিও কল কৰিছো, আজিও ৰিচিভো কৰা নাই, কল বেকো কৰা নাই,
পাছত কৰিবি আৰু একবাৰ তুমি
নকৰো আৰু সিহঁতিও গম পায় ন! অঁ দেউতাঁ, দেউতাঁ ঘৰত নাথাকে নহয়?
নহয় মামি আৰু দেউতাঁ মাঁ বিলাকে, মানে কিছুমান কামৰ কাৰণে কেতিয়াবা ব্যস্ত হৈ যায় না! সেই কাৰণে কল বেক কৰিবলৈ মানে পাহৰি যায়।
ইমান কেনে কেনেকা পাহৰিব পাৰে ত দুই, তিনদিন মান উম পৰা মই কল কৰি আছো। দেৰি কল কৰো মই হ'লেও দেৰি, ডেইলিও কল বেগৰ কাৰণে মই ৰখি থাকো। হলেওঁ, কল বেগ নকৰে।
পাহৰি যায়তো কিছুমান মানুহ বিলাক। মানে বেছি চিন্তা কিবা থাক, থাকে ন দেউতাঁ আৰু মামী বিলাক মা বিলাক আমাৰো এনেকুৱা হয় নাই কেতিয়াবা ময়ো কল কৰে। কল কৰাৰ পিছত আৰু ফ মানে কল বেক নকৰে,, হয়ৱ
একদিন নহলে দুই, দিন মান হ'লেওঁ অঁ হ'ব পাৰে হ'লেওঁ সদায় সদায় সেনেকাতো অঁ।
এই ঘৰত মানে থাকাবিলাক, দেউতাঁ আৰু মাবিলাক বেছি টেনচনে থাকে। হয়না।
বেচি দে টেনচন লয় কিবাকিবি ঘৰত খৰচা উঠাব লয় আৰু কিবা কিবি কাম কৰিবলৈ। ইয়াৰ কাৰণে মানে কেতিয়াবা পাহৰি যায়। এনেকুৱা হয়, পাছত কৰিব তো'
চাম কৰিব ন নাই,?
কৰিব কিয় নকৰিম ন। মোৰ হিচাপটোতো কৰিবই আৰু পাছত।
সদায় সদায় ৰখি থাকো হ'লেও নকৰে নহয়। এনে এনে ৰখি থাকো মই।
ৰিচিভ ন, মানে কল বেক নকৰিলে পাছৰ্ড কল কৰি ল'বা, আৰু ৰিচাৰ্চৰ নাই ন তোমাৰ
হা?
ৰিচাৰ্ছো নাই এতিয়া।
নাই।
খুজিবি পাছত।
হ'ব, মই আকৌ হোৱাটছএপ পৰা কল কৰি চাম।
অঁ, দে দে। সুধিবি। দে।